হয় হেল্ল'।
শুনিছা নাই?
অ কি কৰি আছ?
এ আছো আৰু গৰমত কিনো কৰিব আছো আৰু গৰমত বাহিৰতে বৈ গছৰ তলত অ
ভালে আছে নে?
হয় হয় ভালেই ভালেই। বেয়া হব পাইনে উ
অ
খোৱা বোৱা কৰিলা নে হয় হয় কৰিলো। উম আপুনি
হেল্ল'
হেল্ল'
খোৱা বোৱা কৰিলে নে বোলো।
হয় হয় কৰি দিও কৰি দিও
অ গৰম কেনেকোৱা দিছে এইফালে
গৰম বহুত বেছি সিফালে। কেনকা
আমাৰফালেও বহুত গৰম বেছি দিছে। মই কলো নেকি গম মই। কৰ্মৰ প্ৰতি অকণমান কম বুলি ভাবিছো।
হয় হয় আপুনি কক অ মই শুনি আছো।
অ সেই মানে এতিয়া গৰমত তুমি। অ মানে এতিয়া পানী খাই থাকিব খুব তিনি চাৰি লিটাৰ পানী খাব।
অ খাইছো খাইছো মই মানে পাঁচ মিটাৰ ওপৰলৈকে খালো বাও।
খাব অৱাৰেছ খাব।
হয় হয় মই সেই নেমু বাগান কৰি দিছো নহয় তাৰ পাইছ।
অ এনেকে চাহ চাহ কফি কল কল্ড ড্ৰিংক সেইবিলাক মানে না।
মই এতিয়া চাহ কফি ওচলে নাযাওৱে এই গম দিন। ত
অ তাৰপা দিনৰ এঘাৰটা বজাৰ পৰা চাৰি মানে চাৰিটা মান বজালৈকে ৰ'দত নোলাব বাহিৰ। লে মানে
নাই নাই মই একদম গছৰ তলতহে বহি থাকো। ৰদলে নোলাওৱে।
তাৰ পাছত কাপোৰ এ কাপোৰ পিন্ধাটো অকণমান গুৰুত্ব লব মানে পাতল কাপোৰ পিন্ধিব।
হয় হয় মই মানে এতিয়া একদম পাতল ফ্ৰকহে পিন্ধি থাকো।
অ তাৰপাছত আহ ঘৰৰ মানে ঘৰৰ দৰ্জা খিৰিকিবোৰ দি দিনত বন্ধ কৰি ৰাখিব। ৰাতি মানে খুলি দিব তেতিয়া মানে অলপ মানে ঠাণ্ডা ভাৱটো আহিব।
হয় হয় অ গধ সেইবোৰ মনামি নোসোমাও হয় এতিয়া।
অ খোৱা বোৱাটো অকণমান গুৰুত্ব দিব তেল মানে তেল মছলাজাতীয় খাদ্য কমকে খাব অলপ।
মনে আমি একদম পনিয়া খাদ্য। হয় হয় পনীয়াৰ খাদ্য খাও এইবোৰ তেল মছলা আমি এতিয়া গৰমত এ নাখাওৱে মানে।
অ এতিয়া মানে আপোনাৰ মূৰ ঘূৰণি বমি বা মানে গাত মানে তপত হৈ। ঘাম নোলোৱা উশাহ চুটি হয় সেইবিলাক যদি হৈছে
অ হয় হয় ডক্তৰ ওচৰত আমি ডক্ত। ৰ লগত পৰামৰ্শ লৈয়ে থাকো আও প্ৰতি ঘন্টাই ঘন্টাই। কিবা প্ৰব্লেম হয় মানে ড।
অ এতিয়া মানে হেৰি সেই গৰম বহাৰ উ গৰম বঢ়াৰ মানে মূল কাৰণ হৈছে জলবায়ু পৰিৱৰ্তন হৈছে মানে সেইটো কাৰণে গৰমটো বাঢ়িছে ইয়াক কমাবলে আমি আ গছ পুলি ৰুব লাগিব অ গছ পুলি এটা মানে এটা পুৰঠৈ দহটা এচি সমান মানে বতাহ ঠাণ্ডাটো দিয়ে।
হয় হয়। সেইকাৰণে আমি মইতো আ মানে প্ৰতিটো হেৰিয়তে এজোপা এজোপা গছ পুলি। ৰুৱেই বাওঁ।
অ সেইকাৰণে যিমান পাৰে ঘৰৰ চোতাল বা ৰাস্তাৰ কাষ স্কুল কলেজ। মানে চবতে মানে গছ পুলি ৰুব।
হয় হয় আছে মোৰ মানে গছ পিনি মই ৰুই গোটেইখন গছেই চা আওঁ। হয় কওক।
অ মেইনকে আহত ৰুব নিম ৰুব। ব কৃষ্ণচূড়াৰ মানে এ জাতীয় গছবোৰ ল'লে ভাল আও বেছি।
হয় হয় মোৰ মানে বিশেষকে নিমটো বেছি ৰো চাহটো কাৰণে আৰু তাৰ যিটো মানে। মানে উ হেৰি অ। গেছটো মানে সেইটো বহুত ভাল আমাৰ কাৰণে।
অ
পিছে বানপানীৰ বিষয়ে দুই এষাৰ। কয় ন আপুনি কি কাৰণে কি হ'ব পাৰে।
বানপানী বানপানীতো অ এতিয়া মানে বহুত এইবোৰ মানে জলবায়ু কাৰণে মানে বানপানী হৈছে এয়া গৰম মানে একো মানে কৰ দৰে হৈ থকা নাই এতিয়া মানে পৰি পৃথিৱীখন মানে
উম হয় প্ৰতি বছৰে এনেকে বানপানী দুজ সৃষ্টি কৰি অহাৰ বাবে মানে সমূ অৰ্থনীতিৰভাৱে সদায় ক্ষতিগ্ৰস্ত হৈ আহিছে। হয়নে বাৰু বাইদেউ।
হয় মানে অসমত প্ৰতিবছৰে বানপানী এটা ডাঙৰ সমস্যা হৈ আহিছে। এইবাৰ গৰমৰ পিছত বৰষুণ আৰম্ভ হলে আকৌ বা‌ন বান বানপানী হ'বই
হয় ৰাজ্যিক চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে অসমৰ বানপানী প্ৰতিৰোধ কৰাৰ ব্যৱস্থা কৰিব পাৰে।
তাকে পাৰে বাৰু আহ মানে বান পানী হোৱাৰ বহুতো কাৰণ আছে ব্ৰহ্মপুত্ৰৰ ত উ-পনৈ বিলাক মানে আ উম পাঁচখন উপনদী আছে সেইটো কাৰণে তিব্বত অৰুণাচলত মানে উম পানী হল মানে বহুত হৈছে সেইকাৰণে গুচি আহি
হয় হয় হয় হয় ব্ৰহ্মপুত্ৰ ৰব বাইদেউ ম
হুহ অ ৰৈছো
আহ মানে গৰমত অকমান চৰ্দি হৈ গৈছে মোৰ। হয় হয় বানপানী আমাৰ ফালে হয়। মানে ৰব হয় হয়
অ হা হা
মানে কি হয় মই দুআষাৰ কম বুলি ভাবিছো।
আহ কওকচোন। অ কওক কওক শুনি আছো বাৰু মই অ এক গৰমত হৈয়ে ডক্তৰ পৰামৰ্শ ল'ব যিমান পাৰে সোনকালে
মানে কি হয় ব্ৰহ্মপুত্ৰ দুই পাৰে সংখ্য নদী উপ নদী আছে অসমৰ মানে চাৰিওফালে থকা ওখ চাফৰ পৰ্বত পাহাৰৰ
আহ হেল্ল' বাইদেউ ক'ত আছে?
হয় হয়। উ মানে চাপৰ পৰ্বত পাহাৰৰ পৰা ওলাই অহা এই উপনদীবোৰ ব্ৰহ্মপুত পৰিছে। সে বৰষুণৰ
পানী এগিলাচ খাই লক বাইদেউ পানী এগিলাচ খাই লওকচোন।
হয় হয় পাতি মানে মই লগত ৰাখি লৈছো বটলত পানীও খাই থাকো আৰু মই গছৰ চাহহো লৈ থাকো। হয় হয় স্বাস্থ্যটো মানে কি চৰ্দি লাগিছে আৰু ইমান ঠাণ্ডা খাই থকা হৈছে ন একেৰাহে মানে সে আৰু বেয়া
ইমান ঠাণ্ডাটো নাখাব আৰু বেছি ঠাণ্ডাতো
অ মানে কি আৰু হেৰি এই ধৰি লওক এনে পুখুৰী পাৰতে অলপ হৈ গ পিয়াই থাকিলো এই অলপ নিবু চৰ্বত খালো তেতিয়া খাই থাকি থিবি যে অলপ মানে হৈছে আৰু।
উম সোনকালে মানে ডক্তৰৰ পৰামৰ্শ লওক।
হয় হয়। ত পৰামৰ্শ লৈ আছো বাৰু এয়া মানে এটা সাধাৰণ কথা আৰু।
হয় বাৰু হয়তো সাধাৰণ কথা বুলি ভাবিলে এইটো ইমান ডাঙৰ হৈ যাবগে গম পাইছা। যিহেতু এতিয়া গৰম দিন।
হয় হয়।
বাহিৰত নোলাব ৰ'দত নোলাব কেতিয়া মানে চাৰিট মান বজালৈকে ৰ'দত নোলাব আপুনি।
হয় হয়। আপোনাৰ ঘৰত জীৱ জন্তু আছেনে বাৰু? হেল্ল'
কি কৈছে?
আপোনাৰ ঘৰত পোহনীয়া জীৱ জন্তু আছেনে বাৰু?
আছে মোৰ ঘৰত গৰু ছাগলী মানে সকলোবোৰ আছে মোৰ ইয়াতে। আছে আছে চব আছে অ।
তাৰ যিকোনো এটা জন্তুৰ বিষয়ে আপুনি বাৰু অলপ মোক ডিটেইলচছে কওকচোন?
অ মই ছাগলীৰ বিষয়ে কওঁ। শুনিছেনে? মানে ছাগলী পুহিলে আমাৰ উ বহুত লাভ হয় ছাগলী পুহিলে।
উম মানে হয় হয় ডাপ হয় বাৰু তেওঁ বেচে উম হয় হয়।
মানে অসমত মানে ছাগলীৰ পৰা পইচাও পাও। ছাগলী মানে বহুত বিভিন্ন জাতিৰ ছাগলী আছে।
অ।
অসমীয়া ছাগলী বুলি আছে তাৰপিছত ব্লেক বেংগল বুলি আছে বেতল বুলি মানে গাখীৰ বেতল বুলি বিতল বুলি গাখীৰ আছে মানে।
হয় হয় অ। আপুনি অকমান কওক তাৰপিছত মই গৰুৰ বিষয়ে আপোনাক শুনাম। অ হয়।
ছাগলী মানে হেৰি কম মূলধনত মানে দুই তিনিজনীৰে আৰম্ভ কৰিব পাৰি মানে বেপাৰ ছাগলী।
হয় হয়।
তাৰ পৰা মানে এজনী ছাগলীৰ দাম তিনিৰ পৰা আঠ হেজাৰলৈকে হৈ যায়।
ন হয় হয় মই এতিয়া মানে গৰুৰ বিষয়ে আপোনাক মই ক আপুনি ঘৰটো গৰুৰ বিষয়ে নাজানিবও পাৰে?
অ হয় কওকচোন বাৰু।
গৰু এবিধ ঘৰচ-
উম শুনি আছো।
অ মানে কি হয় গৰুৰবিধ চাৰি ঠেঙীয়া পোহনীয়া জন্তু।
হয় বাৰু দেখিছো অ।
ৰব দেই মানে অকমান কাঁহটো
অ প পানী অকণ খাই লক
তাহতে প্ৰব্লেম দি আছে হয় হয়। ইয়াৰ মানে দুখন কাণ আছে।
উ আপোনাৰ স্বাস্থ্যটো মানে অলপ যত্ন লওক দেই বাইদেউ।
হয় হয় স্বাস্থ্য যত্ন লৈ আছো বাৰু ৰব।
অ ইয়াৰ দুখন কাণ দুটা শিং আৰু দুটা চকু আৰু এডাল দীঘল নেজ আছে। নেজৰ আগভাগতে একোচা থাকে আৰু কি কিছুমান গৰুৰ আকৌ শিং নাথাকে এনে শিং নথকা গৰু আমি লাওমোৰা বতো গৰু গোটেই গাটো মিহি নুমেৰে থকা থাকে আপুনি নিশ্চয় দেখিছে নহয়
অলপ অ অ হয় দেখিছো বাৰু অকমান লাহে লাহে কওকচোন মেম মে চাউণ্ডো ভাল হয় নাই
উম পাইছোঁ পাইছোঁ।
হেল্ল'
হেল্ল'
হেল্ল' অ শুনিছেনে বাৰু?
অ শুনিছ এতিয়া শুনিছো।
কি কৈছিলে?
একচোৱেলি আমাৰ পঢ়ি লাগে ঘৰে হেল্ল' হেল্ল' হেল্ল' হেল্ল'
হেল্ল' মেম
অ এতিয়া শুনিছো এইতি জাষ্ট শুনিছোঁ। শুনি আছো কওক?
হয় হয় জানো জানো। স জান ন জানো মই মানে আপোনাৰ ভইচটো ভালকে অহা নাই